হেল্ল'।
অ ধ্ৰুব।
অকোৱা।
অ কি কৰিছা ভালে আছানে।
অ মই ভালে আছো তুমি ভালে আছা।
অ ময়ো আছো দিয়া ঘৰৰ কেনেকুৱা সকলো ভালে আছেনে।
অ ঘৰত সকলোৱে ভালে আছে তোমালোকৰ কেনেকুৱা।
আমাৰো ঠিকেই দিয়া চব ভালে কুশলে আছে আৰু।
কি হ'ল তোমাৰ যে বহুত দিন খবৰে নাই।
এ আ আছো দিয়া আৰু আচলতে অফিচৰ এই হেঁচা এইবিলাক। কাম বোৰ মানে আৰু টিউচনো কৰি আছো যে এটা দুটা সেইবোৰ ৰৰুো। আৰু এনেও আজি দেওবাৰ বুলি অলপ ফ্ৰী পাইছো সেইকাৰণে আৰু ফোনটো। কৰিলো তোমাক আৰু সেই সেইটোৱে আৰু ঘৰৰো তোমালোকৰ খবৰ লব কাৰণে
অ এনে আমি আটাইবোৰ ঠিকেই আছো দিয়া এনে তোমাৰ কথা মোৰ বৰ মনত পৰিছিল আজি শুনিছো বেংগালুৰুত হেনো বৰ ডাঙৰ প্ৰজেক্ট এটাত কাম কৰি আছা সঁচা নেকি।
অ সেইটো ক'ব গলে এ এক প্ৰকাৰ সঁচা মানে এই। ৱৰ্ক ফ্ৰম হম বুলি যে ক যে ঘৰৰ পৰাই কৰি আছো ৰ'বা তাতে যোৱা নাই। আহ তাতে মানে ৱৰ্ক ফ্ৰম হোম এটাই কৰি আছো। আৰু লগতে ইয়াত। তাতে অলপমান মানে ঘৰ এৰি যাব নোৱাৰো যে সেইটো কাৰণে অ। ইয়াতে কৰি আছো আৰু লগতে ইয়াতে টিউচন বোৰো কৰি থাকো যে সেইটো বাবে। বাকী তোমাৰ।
মোৰো ঠিকে আছে বাৰু বাকী তোমাৰ কামটোতো ভালেই চলি আছে ন।
মোৰ কামটো ভালেই চলিছে দিয়া আৰু। মানে এনেই আৰু। বাকী তোমাৰ তুমি কি কৰি আছা সেইটো জনোৱাচোন অলপ।
মই বৰ্তমান ঘৰতে এনে। বাঢ়ি বনোৱা ই। ইনষ্টোমেন্ত বনোৱা কাম কৰি আছিল।
আৰু সেই ইনষ্টোমেন্তবোৰ বিক্ৰী কৰোঁ তাত মই ভালেমান পইচা লাভ কৰোঁ।
অ এইটো কিন্তু ভাল কাম উলিয়াই লৈছা দেই। ভাল ভাল কৰিছা এনেকুৱা কৰি থাকিব লাগে আৰু আমাৰ নিজৰ আহ। থলুৱা সামগ্ৰীসমূহো আমি বাহিৰ মানুহক দেখুৱাব পাৰিলে উ বু। বহুতেই ভাল হয় বাকী এটা কথা তুমি জানানে যে আমি আজিকালি ডিজিটেল পৃথিৱীত পৃথিৱীখনত ইমানেই সোমাই পৰিছো যে মানুহৰ সৈতে পোনপটীয়া সংযোগতটো বহুত বেছি চি কমি গৈছে আৰু কেৱল সামাজিক মাধ্যমত লাইক কমেণ্ট সীমাবদ্ধ হৈ পৰিছে আমাৰ মাজত মানে আমাৰ বন্ধুতৰ মাজত আৰু আ প্ৰকৃতৰ আবেগবোৰ যেন ক'ৰবাত মানে কৰবাত হেৰাই গৈছে
অ এই যান্ত্ৰিক জীৱনটোৰ দৌৰত আমি আচলতে আমাৰ সম্পৰ্কবোৰৰ পৰা দূৰ হৈ গৈ আছো এইটো মোৰ ভাৱ হয় তোমাৰ ভাৱ হয়নে
মোৰতো বহুতেই হয় তোমাৰ কেনেকুৱা ভাৱ হয় তুমি এই বিষয়টোত কি বুলি ভাবা
চোৱাচোন আজিৰ দিনটোত আমি ইমান ব্যস্ত যে আপোন মানুহজনৰ সৈতেও আমি দহ মিতভাৱ নিৰ্ভেজাল আড্ডা মৰাৰ সময়ো উলিয়াব নোৱাৰা হল মানে আমি কামত ইমানে ব্যস্ত নিজৰ কামখিনিৰ বাহিৰে একোতে মন দিব নোৱাৰা হৈছো
সেইটোৱেই উম হয় ঠিকেই কৈছা তুমি আচলতে হয় কোৱাচোন কোৱাচোন কোৱা
আমি আজি ডিজিটেল পৃথিৱীখনত ইমানে সোমাই পৰিছো যে মানুহৰ সৈতে পোনপটীয়া সংযোগ কু কমালে কেৱল যেন ছচিয়েল মিডিয়াৰ লাইক কমেণ্টতে সীমাবদ্ধ হৈ পৰিছো আমি। এতিয়া আমাৰ বন্ধুত্বটোও যেন সেই ছচিয়েল মিডিয়াতে সীমাবদ্ধ। হয় আছে।
তাকেই একদম ঠিক ধৰিছা নহলে আমি মানে যন্ত্ৰৰ লগতে। আমি এই সৰু সুৰা এই বিজ্ঞান প্ৰযুক্তিৰ যিবোৰ যন্ত্ৰ। সেই যন্ত্ৰৰ লগতে আমিও মানে একদম যন্ত্ৰৰ নিচিনাই মানে হৈ। গৈছো আমাৰ সমাজখনো এটা মানে যান্ত্ৰিকতাৰ সমাজ এখন হৈ পৰিছে
কব গ'লে যেন আমি যেন প্ৰকৃত আবেগবোৰ যেন কৰবাত হেৰাই পেলাইছো এনেকুৱা মোৰ মনে ভাৱ হয়
উম ঠিকেই ধৰিছা হয় আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সফল হবলৈহে চেষ্টা কৰি আছো কিন্তু যিটো সুখ আৰু মানসিক শান্তিৰ বাবে এইবোৰ কৰি আছো সেয়াতটো আমি হেৰুৱাই পেলাই আছো লাহে লাহে মানুহৰ সৈতে কথা পতাৰ সুখ দুখ ভাগ কৰাৰ সময়ে কাৰো হাতত নাই
ঠিকেই কৈছা আচলতে আজিৰ যুৱ প্ৰজন্মৰ মাজত এই সমস্যাটো চৰম সীমা পাইছে নিজৰ বুলি নকওঁ ব সকলো লোকতে এই সমস্যাটো দেখা পোৱা যায় আমি যিটো প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগে এই প্ৰযুক্তি আমাক ব্যৱহাৰ কৰিব নালাগে। ফোনটো আমি ইউজ কৰিব পাৰো কিন্তু ফোনে যাতে আমাৰ ইউজ কৰিব নালাগে। আমি সেইটোতহে গুৰুত্ব বেছি দিব লাগে। এনে কি কব খোজো বুজিছা তুমি আমি কেৱল ফোনৰ স্ক্ৰীণত আৱদ্ধ হৈ পৰা নাইতো তুমি কি ভাবা
নাই নাই একদমেই অ সেইটো সঁচা কথা আৰু আমাৰ মূল। উদ্দেশ্যটো কি মানুহৰ সৈতে মানুহ হৈ জীয়াই থকা। ফোন বা ইন্টাৰনেট কেৱল এটা মাধ্যম হ'ব লাগে গন্তব্য নহয় আমি পাহৰি গ। কৈছো যে যিকোনো। কঠিন সময়ত আমাক আমাৰ পৰিয়াল আৰু বন্ধুৰ মানসিক সমৰ্থনৰ হে। বেছি প্ৰয়োজন হয় যিটো কোনো যন্ত্ৰই দিবই নোৱাৰে আৰু সেইটো যিমান সোনকালে। আমি বা আমাৰ সমাজখনে আজি বুজি উঠিব সিমান স সোনকালে। বা সিমান খিনিয়ে আমাৰ সমাজখনৰ কাৰণেও ভাল হয়। নে কি কোৱা তুমি কি ভাবা এইটো বিষয়ে?
তুমি একেবাৰে সঁচা কথা কৈছা। আজি মই ভাবিছো এটা প্ৰতিজ্ঞা কৰো মানে কিন্তু। তাৰ এটা কথা কওঁ তুমি প্ৰতিজ্ঞাটো কৰিব লাগিব। মানে যিমান আমি ব্যস্ততা নাথাকক কিয়! সপ্তাহত এদিন অন্তত। মানে মই মোৰ পুৰণি বন্ধু আৰু পৰিয়ালৰ সৈতে। কোনো ধৰণৰ গেজেট অবিহনে সময় কটাও যাতে। যাতে আমি অকল।
কথা পাতাৰ বাবেহে ফোনটো ইউজ কৰিব পাৰো। বাকী একো কামতে যেন আমি ফোনটো ইউজ নকৰো নে কি কোৱা। তুমিও আছা নাই মোৰ লগত।
অ একদম আছো এইটো কিন্তু খুব ভাল এটা তুমি অ কথা ভাব। ভাবিছা আৰু এইটো এটা খুব ভাল আমাৰ কাৰণে সুযোগ হ'ব যে আমি আমাৰ। এই যন্ত্ৰকেইটাৰ পৰা অকণমান আঁতৰত থাকিব পাৰিম আৰু আমি নিজৰ পৰিয়ালক বা আমি নিজৰ বন্ধু বৰ্গ বৰ্গ সকলক নিজৰ আত্মীয় সকলক বেছিকৈ সময় দিব পাৰিম। তেওঁলোকৰ তেওঁলোকৰ লগত সময় ক কটাব পাৰিম। সেইটো বা কিন্তু সঁচাই ভাল ভাবিছা আৰু এইটো মই তোমাৰ লগত একেবাৰেই সমৰ্থন কৰিছোঁ।
আচলতে এয়াই আচল জীৱন জানানে। আমি যান্ত্ৰিকতাৰ মাজত। মানৱীয়তাখিনি যেন হেৰুৱাই নেপেলাও। ফোনটো থৈ দে এতিয়া।
সেইটোৱেই আৰু তোমাৰ লগতো যে এই। কথা পাতি নহয় ইমান ভাল লাগিছে মই বুজাব পাৰা নাই তুমি একদম মোৰ মনৰ কথা। কথাখিনিয়ে কৈছা যিখিনি মোৰ মনত আহি থাকে সেইখিনিয়েই কৈছা আৰু অ। মনটো একেবাৰে পাত। লাগি গৈছে অ সচাকে দেই আমি আমি একদম। তা ভৰা এখন সমাজত থাকি থাকি আমি নিজেও যন্ত্ৰ হৈ পৰিছো।
বাকী শুনাচোন অহা মাহত এটা কথা ভাবিছো। তোমাৰ ঘৰলৈ অহাৰ প্লেন কৰিছো। তেতিয়া নিশ্চয় লগ পাম ভালকৈ আমি কথা পাতিব পাৰিম কি কোৱা। আৰু কৰবাত ফুৰাও হ'ব।
অ নিশ্চয় আহিবা। একদম মই ৰৈ থাকিম তোমাৰ বাবে দেই একদম নিশ্চয় আহিবা আৰু লগত। ইয়াতে আ তোমাৰ ঘৰৰ মা দেউতাহতকো লৈ আনিবা আৰু আমি এসা। এসাজ ভাত খোৱাকে আহিবা ভাল মই খুব ভাল পাম। আৰু লগতে অ অলপ কথাও পাতিব পাৰিম আগৰ আমি পুৰণি। নি কথাবোৰ উলিয়াব পাৰিম খুব ভাল লাগিব দিয়া আহিবা।
অ ঠিকেই কৈছা কিন্তু শুনাচোন আমাৰ যে এই কথোপুকথন। কিনি হ'ল ইয়াৰ জৰিয়তে মই মানুহক এটা বাৰ্তা দিব বিচাৰো যে প্ৰযুক্তিয়ে আমাক যোগাযোগত সহায় কৰিব পাৰে এইটো এক একেবাৰে সত্য কিন্তু ই কেতিয়াও মানৱিক সম্পৰ্ক আৰু আৱেগৰ স্থান লব কেতিয়াও নোৱাৰে যান্ত্ৰিক জীৱনৰ দৌৰত নিজৰ আপোন মানুহবোৰৰ পৰা দূৰ হৈ নাযাব যিহেতু যন্ত্ৰৰ লগত সময় কটোৱাৰ পৰিৱৰ্তে আপোন মানুহৰ সৈতে আমি মুখামুখি হৈ কথা পাতা সেইটোৱে বেছি ভাল কাম কাৰণ প্ৰকৃত মানসিক সুখ আৰু শান্তি কেৱল মানৱীয় সংযোগতহে বিৰাজ কৰে হয়নে নহয় কোৱাচোন তুমি
তুমি একদম ঠিক কথা কৈছা আৰু এইখিনি কথাত মই সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো তোমাৰ লগত সচাকে আজি কালি যান্ত্ৰিকতাৰ জীবনত মানে চলিছো চলি একেবাৰে মানুহৰ প্ৰকৃত সুখ নোহোৱা হৈ গৈছে আৰু মানুহে অকল নিজক নিজক মানে আনৰ লগতেই তুলনা কৰি থাকে আ সামাজিক মাধ্যমৰ জগত খনৰ লগত নিজৰ বাস্তৱ জীৱনটো তুলনা কৰি থাকে এইবোৰত কাৰনে মানসিক অশান্তিৰো সৃষ্টি হয় যিটোৰ ফলত সমাজখনো খুব তল পৰি গৈ আছে নৱ প্ৰজন্মৰো খুব এটা দুৰ্গতি আ অহাৰ চিন হৈ আছে তুমি একদম ঠিক কথা কৈছা তোমাৰ লগত মই সম্পূৰ্ণৰূপে সমৰ্থন
আমি ইচ্ছা কৰিলে আমি প্ৰযুক্তিৰ ব্যৱহাৰ নকৰি আমি ইয়াক চিঠি লিখাৰো ব্যৱহাৰ কৰিব পাৰো আমি পুৰণি চিঠিবোৰ যেনেকৈ ব্যৱহাৰ কৰিছিল লিখি কিনে পঠাই দিছিলে এনেকেও আমি কথা পাতিব পাৰো
অ তাকে সচাই সেইটো ভাল এটা আহ খুব ধুনীয়া এটা আইদিয়া আ বাৰু ঠিক আছে আজিলৈকে ৰাখিছো দিয়া আৰু পিছ- পিচলৈ আৰু এটা নতুন বিষয়লৈ আমি কেতিয়াবা কথা পাতিম পিছে তুমি আহিবলৈ নাপ- পাহৰিবা আমাৰ তাত দেই। আহিবা আমাৰ ঘৰলৈ অ ঠিক আছে।
কেতিয়া